পৰ
মোৰ ভালেই।
উম, কি কৰি আছা পিছে?
এ আছো। এনেই বহি আছো আৰু। ঘৰতে আছো অ'।
অ', বাকী কতো যোৱা নাই নেকি?
নাই যোৱা।
খেলিব চেলিব যোৱা নাই? উ। অ'। মোৰো মই তোমাৰ যোৱা নাই আজি, নগ'লো কালি গৈছিলো খেলিব।
উম।
উম, পিছে ভাত পানী খোৱা বোৱা হ'ল?
হৈ গল, হৈ গল।
কি খালা আজি?
খালো।
অ'।
তুমি?
মই তোমাৰ হেৰি, আজি তোমাৰ এই নিৰামিচ নৰ্মেল।
অ'।
মঙগলবাৰ যে আজি মাছ মাংস নাখাই যে আমাৰ ঘৰত।
অ', আচ্ছা মংগলবাৰ পানিছে পালিছা নেকি?
অ এই মানে সৰুৰে পৰাই মঙলবাৰে আমাৰ ঘৰত নাখায় মানে।
অ অ।
বাকী মাহঁতৰ খবৰ - পাতি ঘৰৰ ফালে ভালেই?
ভালে ভালে, তোমাৰ?
ভালেই আমাৰো আছে আৰু এনেকৈ।
অ। এতিয়া কি কৰি আছা তুমি?
এতিয়া তোমাৰ ঘৰতে দোকান এখন খুলি ঘৰতে আছো আৰু।
অ কিহৰ দোকান?
এনেকুৱা তোমাৰ এই গেলামাল টাইপৰ।
অ অ।
আলু, পিয়াজ তাৰপিছত তোমাৰ দালি চেনী এইবিলাক গুটকা, চুট কা এইবিলাক তোমাৰ মা আকৌ সন্ধিয়া হলে মাংস কাটো।
অ, তোমাৰ মাংস কেজি কিমান চলি আছে?
তোমাৰ দুশ টকা এতিয়া।
অ।
মাংস কাটো। সন্ধিয়া টাইমটো মা অকণ সন্ধিয়া টাইমটো মানে দোকান সেইখন দোকান মায়ে অকণ চাই দিয়ে মানে লগতে আৰু কাষতেই।
অ।
সৰু সৰু বেথী বেছি নাযায় দিনটোত মানে তোমাৰ সন্ধিয়া টাইমটোত দছ কেজি, পোন্ধৰ কেজি মান যায় মানে শনিবাৰ ফালে শনিবাৰেতো তোমাৰ ভালকে যায় মানে আমাৰ গাঁৱৰ চব মানুহে কাম কৰা মানুহতো
অ।
শনিবাৰে মানে দৰমহা - চৰমহা এই তোমাৰ পাই যে সেই দিনটো যায় মানে বিশ, পঁচিশ, ত্ৰিশ কেজি মান যায় আৰু। সদাক চবেই দি সেই দিনটোত মানে চব ঘৰতে নিয়ে মানে শনিবাৰ আৰু দেওবাৰো যায়।
অ।
বাকী ইমান নাযায় এনেই দছ, বাৰ কেজি মানকৈ যায়।
অঁ।
এনেকৈ যায় আৰু।
অ। অ সেইফালে খানা, খানা চানা এটা খাব লাগিছিল ন?
খানা - চানা এটা খাব লাগিছিল বাৰুতে আজিকালি চব দাম। স্কুল পঢ়াৰ পিছত লাইফটো অহাৰ পিছতো চব নোপোৱাই হ'লো গোটেইখিনি লগৰ।
উম।
তুমিয়ে মই কেতিয়াবা কেতিয়াবা কথা পাতো আৰু।
অ।
এ নোপোৱাই হলো, বাকী লগৰখিনিৰ লগত তুমি কথা পাতানে?
মোৰ কথা পতা নহয় বাৰু এতিয়া।
উম, সেই যে শকতকৈ ল'ৰাটো যে ক'লা যে স্কুটিখন আছিলে ল'ৰাটোক তুমি পোৱা নে?
অ সেই সেইদিনাখন মোক সি ফোন কৰে বাৰু দে।
অ। মই তোমাৰ সিদিনাখন, মাক বেংকলৈ লৈ যাওঁতে, ক'ৰবাত দেখা নিচিনা, লাগিছিলে।
অ'! এই মই, এনেই ঘূৰি-ফুৰোঁ আৰু। এইয়া।
সেয়া আৰু কি কৰিবা আৰু! চবৰে, আগতে কি স্কুলত সদায়, সোনকালে যাওঁ।
অ'!
এই যে, পিছালৰ পৰা যে, ক্লাছ চিক্স নে ছেভেন ৰুমটোৰ পৰা যে, লেচু যে, আনিছিলোঁ, মনত আছে?
হাঁ, অ'!
অ'! মনত পৰিছে, অ'! মনত পৰিছে, মনত পৰিছে।
আকৌ তোমাৰ, হোৱাৰ লগে-লগে একদম, লগতে খিচিৰি খাব যাওঁ। এইবিলাক, সেইবিলাক দিন কেতিয়াবা মনত পৰে, সেইবিলাক কথা। তোমাক মনত পৰেনে?
উম, মইয়ো।
সেইবিলাক কথা মনত পৰিলে, বেয়াই লাগে ন'!
অ'!
আকৌ, পঢ়িব মন যায়, আকৌ, স্কুলখনলে যাব মন যায়, বাইদেউহঁতক দেখিব মন যায়!
অ'!
তোমাকে মোকে যে আৰু দুটামানক যে, আমাক যে, ক্লাছ যে, নাইনত নে টেনত যে, আঠু কঢ়াই থৈছিলে, মনত আছে?
অ'!
সেইবিলাক কথা, কি ক'বা আৰু!
সেইটোৱেতো।
ক্লাছ নকৰিলে যে, আঠু কঢ়াই থয়।
উম, আগৰ দিন নাই আৰু।
আগৰ দিন নাই আৰু। এতিয়াও এইবিলাক, এতিয়া ক'ত পাম আৰু সেইবিলাক দিন ঘূৰাই নাপাম আৰু। তেতিয়া আমি, এইবিলাক কথা, নাভাবিলোঁ আৰু।
উম!
এতিয়া ক'ত ঘূৰাই পাম আৰু! এতিয়া চব, নিজৰ- নিজৰ, কামে-কামে বিজি হৈ আছে।
অ'! চব আজিকালি, বেলেগ-বেলেগ চেপাৰেট- চেপাৰেট হৈ গ'ল।
উম, চব এতিয়া, নিজৰ-নিজৰ কামে-কামে লাগি গ'ল।
অ'!
এতিয়া, মোৰ তোমাৰ, সময়ে নাপাওঁ মানে। কেতিয়াবাহে মো মোবাইলটো চাবলৈ সময় পাওঁ।
উম!
দোকানত দিনটো, কাষ্টমাৰ আহিয়ে থাকে। আকৌ, সন্ধিয়া টাইমটোত ব্ৰইলাৰ কাটিব লাগে। মানে তোমাৰ, মোবাইলটো চাব পাৰোঁ, ৰাতি দহটা-এঘাৰটা মানতহে। দোকান-চোকান বন্ধ কৰি-মেলি, ভাত-পানী খাই মেলোতে মানে, তোমাৰ টোপনিয়ে লাগে। দিনত ৰাতিপুৱা পুৱা উঠাৰ পৰা আকৌ, গৰু-চৰু উলিয়া পৰা, দেউতাক মানে, ইমান কৰিব নিদিওঁ আৰু।
অ'!
গৰু ঘাঁহ-চাঁহ দিয়াৰ পৰা। তাৰপিছত, দানা-চানা দিয়াৰ পৰা, আকৌ দোকান খোলাৰ পৰা মানে, ৰাতি অকমান, মোবাইলটো চাব, মানে, আধা ঘণ্টামান মোবাইলটো চাই দিলে, আকৌ, টোপনি আহি যায়।
অ'!
আকৌ, ৰাতিপুৱা সোনকালে উঠিব লাগে।
অ
সেনেকৈ আছো আৰু দিনটোত কেতিয়াবা সময় কোনোবাই ফোন কৰিলে কথা চথা পাতো আৰু এতিয়া আজি যেনেকৈ তুমি কৰিলা বা মই কৰিলো কেতিয়াবা
অ'।
আজি‌ এনেই লগৰখিনিক তুমি ফোন চোন কৰিবাচোন এদিন ভোজ্তা খাম বুলি কবা। উম ভালকে বুজ্তা খাব লাগিব ৰখা তোমালোকক সিপালি একদম। জেগাবোৰ ভালেই
অ'
উম তাক এনেই কি দি খাম বুলি ভাবিছা খাওঁ যদি
তাকে গাঁ দেখাওঁ নেকি।
অ চবে আকৌ গাহৰি খাই নাই ছোৱালী খিনিও বা
অ'
চবকে সুধি লবা হুব ধুনীয়া গাহৰিতটো আমি চাৰি পাঁচজন হলেতো খুৱাম বা আমাৰ ইফালৰ পৰা গাহৰি মই লৈ যাম বাৰুতে এক কেজি দুই কেজি মান।
অ'
গাহৰি বনাম ব্ৰইলাৰো বনাম।
অ'
গাহৰিটো এনেই সোধাই সুধাই খাম আৰু ভ ভাতৰ লগত ব্ৰইলাৰ লৈ যাম।
উম
ধুনীয়াকৈ মানে খালে ভালকে খাম আৰু ন।
অ'
ভালকৈ মাছ তাছ অকণ পাৰিলেও লৈ যাম।
অ'
খালে ভালকে খাম আৰু ইমান দিনৰ লগ আকৌ সেইটো বুজৰ পিছত আকৌ কেতিয়া লগ পাম আৰু বিয়া চয়া পতাৰ পিছতেহে চাগ লগ পাম আৰু।
অ'
নেদেখাই হলো তোমাৰ লগতে যি কথা চথা কেতিয়াবা পাতি থাকো আৰু এই সিদিনাখনেই কৰা তুমি আজি চাৰি মাহ নে পাঁচ মাহৰ আগতেই কৰা।
অ' এনে ছোৱালী-তোৱালী পৰুৱা নাই।
ছোৱালী-তোৱালী এনেকুৱা এইবিলাক ধান্দা মৰা নাই যেতিয়া নিজেই পইচা পাতি হব তেতিয়া নিজে আহিলে চাব যা মা দেউতাৰতে চাই দিব যদি আৰু পাতিম আৰু।
অঁ
এনেই এইখন তোমাৰ কিত টাইম দি লাভ নাই না এতিয়া মোৰে টাইম নাই।
উম
আকৌ সিন্দক টাইম দিব লাগিব।
সেইটো
তোমাৰ পছ তাৰপিছত তোমাকো তোমাৰ দোকানখন মেইন নে মই তোমাৰ মেইন তোমাৰ দোকানখন ডাঙৰ তোমাৰ কাৰণে মই ডাঙৰ নহয় অমুকে-তমুকে এইবিলাক কাজিয় কাজিয়া লগাব এইবিলাকত নাই আৰু মানে।
উম
ক'ৰবাত গ'লে তাৰ সি সুধি যাব লাগিব কৰ'বাত আহিলে কৰ'ৰবাত সুধি যাব লাগিব
সেইটোৱেইটো।
কাবাৰ নিজৰ তুমি পেহী বা ভন্ কাবাৰ নিজৰ পেহী ছোৱালী বা জেঠাইৰ ছোৱালী এজনীৰ লগত গ'লে দেখিলে ক'ব কোন হয় সেইজনী কি কথা অহ ফোনৰ নম্বৰ দে
আহ
সেইবিলাকৰ কাৰণে মানে নিজে অকলশৰীয়া আছো আৰু সময়ে নাপাওঁ আকৌ সেইবিলাকক সময় দিব নাই যেতিয়া টাইম হ'ব তেতিয়া মা দেউতাহঁতে চাই দিলে চাম আৰু নিজে যদি সময়ত আহে যদি ভাল ছোৱালী এজনী পাওঁ যদি
অ
মোৰ মই তো ছোৱালী আনিলে মোৰ লগত মোৰ মোৰ ঘৰত কাম কৰিব লাগিব ভাই সৰুৰ পৰা আমাৰ ঘৰত চবেই কাম কৰা এতিয়া দোকানত থাকিব লাগিব
উম
কিবা কিবি আমাৰ ঘৰৰ পৰিয়াল ডাঙৰ আইতা আছে ককা আছে ভণ্টি আছে ভাইটি এটা আছে
অহ।
ভাত পানী বনাব লাগিব এইবিলাক এতিয়া যদি মই যদি ছোৱালী জনীক যদি বিয়া পাতি আনো যদি চব যদি মোৰ মায়ে যদি কৰে তে কেনেকুৱা তাই যদ যদি বিচনাতে থাকে বা মোবাইল চাই থাকে তাই যদি এনেকোৱা কৰে সেইটোৱে টো এনেকুৱা মানে নাই আৰু মোৰ ভাল ছোৱালী এজনী গহীন ছোৱালী এজনী পালে আনিম আৰু এতিয়া বয়সো হোৱা নাই বাৰু তে
সেই বয়সৰ হয় যেতিয়া বয়সটো হোৱা নাই বাট
উম, চব চাই মেলি আনিব লাগিব না মানে কাৰণ ভৱিষ্যতৰ কথা না।
ভৱিষ্যতৰ কথা অহ।
এতিয়া যদি মই যদি ময়ো এতিয়া কাৰোবাক দেখি মই বিয়াখন পাতি দিব পাওঁ এতিয়া ছোৱালীজনী যদি চাৰি পাঁচ দিনৰ চাৰি পাঁচ মাহৰ পিছত যদি গুচি যায় তাৰ পিছত এতিয়া মোৰ কি হব তাৰপিছততো মোৰো টো কোনোটো মোৰটো কোনো লগতো মোৰ মোলে বিয়া নহ'ব। সেই সি আগতে এটা এজনী ছোৱালীৰ লগত থকা খিসি বিয়া পতা মানুহ সেইবিলাক কাম কৰোঁতে মানে চব ভাবি চিন্তি ল'ব লাগে আৰু
অহ
বাকী তুমি বাইক ললা বুলি শুনিছিলো ন
বাইক এখন লৈছিলো
অহ।
এই বেয়া হৈয়ে থাকে বাইকটা।
অ' কি লৈছিলা ছেকেণ্ড হেড চাগৈ, অ' কি লৈছিলা?
এ ৰয়েল এনফিল্ড ক্লাছিক থ্ৰী ফিফটি
উম বি এছ কি ফ'ৰ নে বি এছ ছিক্সছৰ
বি এছ থ্ৰী, কি মাত এয়া
তোমাৰ ইঞ্জিনৰ প্ৰব্লেম আছে চাগৈ
ইঞ্জিনৰ প্ৰব্লেম অহ এইফালে পাঁচ মাইলৰ পৰা
অ' দিলাৰ পা নে মানুহৰ হাতৰ পা?
দিলাৰ দিলা
উম। মোকো ক্লাছিক থ্ৰী ফিফটি এখন এ লাগে এখন মানে বি এছ থ্ৰী লাগে, বি এছ থ্ৰী বা বি এ ফৰ এখন পালে লা, ব্লেক কালাৰ চাবাচোন পালে মোক ক'বাচোন।
অ' অ' হ'ব।
তুমি কিমানত লৈছিলা।
মই তোমাৰ আশীত লৈছিলো, উম।
উম।
মোক ঠগিলে।
অ ঠগিলে উম। আাকৌ আগতে ফুটাইছিলে ছাগৈ।
উম।
তুমি ফুতোৱা ন নুফুটোৱা।
মই মানে ইমান ফুটুৱা ফুটোই নকৰোৱে।
অ'।
এই গাড়ী কিবা বেয়া হ'ল, এ কিবা বেন হ'ল
উম।
হেয়া
মই তোমাৰ এতিয়া এন এছ খন চলাই আছো, এতিয়া বুলেট এখন লাগে বাৰুকে
আ'।
এ এতিয়া কি ক'বা এন এছখনো বহুত তেল খাই আৰু ফ'ৰ হাণ্ড্ৰেড খ নতুনকৈ তোমাৰ যে লাইছিল যে ফ'ৰ হাণ্ড্ৰেডখন।
আ।
নতুন ওলাওতে লৈছিলো।
অঁ
এবাৰ ইঞ্জিন চিচ মাৰিছিলে বাৰুতে তাৰপিছত আকৌ ঠিক কৰিলোঁ।
সে তেতিয়াই। এতিয়া এইখন থিল কৰি মই ভাবি আছো ক্লাছিক থি ফিফটি এখনে ল'ম বুলি ভাবি আছো মানে।
অ আচ্ছা
অ এইখন এইখন চেল কৰিব দিছিলে। মই মানে তোমাৰ এক আশি খুজিছো।
উম।
তোমাৰ সি দি আছে এক পঞ্চাশ দি আছে।
অ।
মই যদি ষাঠি পয়ষষ্ঠি পাই যাওঁ মানে তোমাৰ দি দিম।
অ আচ্ছা মই কাষ্টমাৰটা পালে দিম দিয়া কৈ দিম।
উম দিবাচোন তুমিও কিবা এটা ল'বা
উম।
তুমি ক'লে দুই মান কবা।
তুমি কলে দুই মমান কবা।
অ।
দুইতো নিদিবা বাৰুতে দুই এনো নিদিয়ে।
অ।
তুমি ক'লে কিবা এটা তুমি তোমাৰো তোমালইও চাই থবা নহ'লে মই তোমাৰ ফালৰ পৰা তুমি যদি মোক যদি এক যদি ষাঠিত দিব পাৰা হেল্ল'। হেল্ল'। তুমি যদি এক ষাঠিত দিব পাৰা শুনিছা? তুমি যদি এক যদি ষাঠিত দিব পাৰা।